হেল্ল'।
হেল্ল'। হয় শুনিছেনে? কি কৰি আছা আপুনি?
শুনি আছো। মই এই ফিল্ডলে ওলাই আহিছিলো মানে সবোৰাক বৰষুণ পৰিলে যে মাজতে। এ' বাটতে ৰখি আছিল দে ঘৰত। তাৰে ব্যিছ
এ' আমাৰ এইফালে মানে এনেকুৱা বৰষুণ এতিয়া মানে অলপ ভাত খাই লৈ তেতিয়া মানে বিচনাত বহি আছোঁ বৰষুণৰ দি আছে নে
অঁ অঁ।
ভালে আছেনে আপুনি? অ' মানে এনে পুৱা অলপ দিলে আৰু অ' পুৱা অলপ দিলে! এতিয়া অলপ দিলে এনেকুৱা। এবাৰ দিয়ে এবাৰ বন্ধ হয় তেনেকুৱাকে দি আছে। চব কিন্তু
অ' আমাৰো তেনেকুৱা হৈ আছে মানে মই এতিয়া ফিল্ডলে ওলাই আহিলো। ওলাই অহাৰ পিছত মানে কি বুলি কয় বাটতে বৰষুণ কৰি বজাৰ আমাৰ ওচৰতে বজাৰ টো আছে তাতে ৰখি আছো এতিয়া মই।
আপুনি এতিয়া তাতে ফাঁচি যাব দেখোন।
তাকেতো ৰোখি আছোঁ কি হয় আৰু এতিয়া।
আমাৰ ইয়াতো মানে ক'তো ওলাবা নোৱাৰ মানে কিন কিনি বৰষুণ।
অ অ অ অহ তেনেকুৱা নেকি বৰষুণ পৰিছে ভালো হৈছে মানে কি বুলি কয় অ বৰষুণ পৰিছে ভালো হৈছে বাৰু কি বুলি কয় অ খেতিৰ কাৰণে মানে বৰষুণ লাগে ন। এতিয়া
হয় খেতি কাৰণে বৰষুণ লাগে অ হয়
বৰষুণতো পৰি দিছে
আপোনালোকে কি খেতি কৰে নেকি? আপোনালোকে খেতি কৰে?
অ' হয় কৰোঁ।
অ' কিহৰ খেতি? আমাৰ মানে খেতি কৰে। ধানৰ খেতি কৰে। অ' তোমালোকৰ ধৰক ঘৰত তুমিও কৰা নে মা দেউটাৰ লগত?
মা দেউতাহতে কৰে মানে মইও থাকো মা মানে কি বুলি কয় কাম চাম কৰি দিওঁ আৰু ঘৰৰ মানে পথাৰলৈ নগ'লেও ঘৰত কাম বিলাক কৰিব লাগে ন!
হয়। অ' আমাৰো মানে ককাই কৰে ককাই আমাৰ মা দেউতাৰ লগত যাই গ'লে মই কেতিয়া লাগি দিও তেনেকুৱা বেহাৰৰ খেতি কৰে তেতিয়া মানে নকৰে আৰু আমাৰ
অ অ ভালে দিয়া মানে ভাক মানে কি বুলি কয় এনেকুৱা ধান খেতি খেতি নকৰে আৰু
ধান খেতি নকৰে নে সৰিয়হক হেন্দ বেঙেনা তেনেকুৱা অ শীতকালত কল আৰু অ মানে এতিয়া মান অ ভাত খাই এতিয়া বহি আছো
অ কিবা এটা কব লৈছিলে কওকচোন খালো দিয়া মই
অ আমাৰ ইয়াতো মানে হেৰি বাৰিষা কালত মানে ধান খেতিটো আমাৰ এইফালে নহয় না মানে আমাৰ ধান কাষতে আছে খেতিৰ থাকিলে যেতিয়া খেতি কৰা হয় মানে বানপানী উঠি যায় ধান কটাৰ সময়ত অ নাই ইফালে আ মানে কৰে কিছুমান যোনবিলাক বঙালী জাতি আছে তেওঁলোকে কৰে আমাৰ অসমীয়া মানুহে বেছি ভাগ নকৰে এতিয়াও মানে কি ধান কাটিবই পৰা নাই অহ ভাত চালোঁ আজি দালি ডিমাহ আৰু এনে তৰকাৰী ভণ্টি বনাইছীল। উ
বাকী কিবা কৰি আছা নেকি অ অ হয়
মই এনেই বৰ্তমান ঘৰত চিলাই কাম কৰোঁ তাৰপিছত আৰু এই দোকান এখনত মানে সোমাইছো কিন্তু ডেইলি মই নাযাও কে কেতিয়াবা মই তাতে কাম কৰোঁ বেছিভাগ ঘৰত চিলাই কামে পাৰোঁ
অ, হয় নেকি। ভালে দিয়া ময়ো তেনেকৈ কবলৈ শিকি আছোঁ বাৰু। কি বুলি কয় ছমাহ অঁ, অঁ, হয়।
মা, দেউতাই হাল বৈ তাতে লাগি দাও। খালৰ কিছুমান কাম থাকে তেনেকুৱা অলপমান কৰোঁ
ভালেই দিয়া। মই মানে কি বুলি এইটো মইও শিকিছো মানে চিলাই কামটো। এই হেৰি, ছমাহ মান হৈছে শিকা, ভালদৰে মানে পঢ়োৱা হোৱা ন এতিয়া। উ, মানে শিকি আছো আৰু ব্লাউজটো মানে হোৱা নাই গে যে। এ অকমান প্ৰব্লেম মানে দিগদাৰ আছে, তাকে অলপ আৰু এমাহ মানে এক্সট্ৰাকে শিকিছো আৰু।
বহুত দিন নকৰিলে পাহৰা যায় মানে, চিলাই গিলাক, কেনে অ', মোৰো তেনেকুৱা হৈছিল, এতিয়া মোৰ মেচিন আাছিল শিকি আহি পালে মই চব পাহৰি গৈছো। পাহৰি যোৱাৰ পিছত, উম। লগৰ এজনীয়ে আৰু মোক
অ', অ', তাকে নকৰিলে মানে পাহৰা বস্তুটো কৰি থাকিব লাগে ন। নকৰিলে, নকৰিলে পাহৰা যায়।
নকৰিলে মানে-মানে কেনেকে কৰিছিলো
অ', মনত পা-পাহৰা যায় সেইট ত', সেইটো কাৰণে মানে কৰোঁ, সদায় মানে ডেইলি মানে এটা অলপ হ'লেও মানে কৰিব লাগে সেইটো কামটো।
নাই প্ৰথমতে
বাকী ঘৰত, অ' অ', সেইটো কাৰণে নে কি?
সেইকাৰণে মানে এতিয়া
অ', অ', অ' অ'
আৰু আপুনি কিবা এটা কৈছিল?
মানে কি বুলি কয়, মইয়ো তেনেকে বোলো কৰি আছোঁ আৰু, মানে মোৰো চিলাই এতিয়া মানে কি বুলি কয়, শিকোতে ফাৰ্ষ্ট শিকোঁতে মানে মোৰো নাছিলে মানে, সেইটো কাৰণে মোৰো এতি প্ৰলেম দি আছে তাক মানে আকৌ এমাহ শিকিব লগা হৈছে মোৰ।
মা আপোনাৰ কোনোবা চিনাকি লোক থাকে বা ফ্ৰেড বা কিছুমান চিনাকে ফ্ৰেণ্ড থাকিলে
আহ আহ অ তাকেই এতিয়া মই শিকি আছো বাৰু! বাকী ঘৰত কোন কোন আছে! মোৰ ঘৰত? এই কি বুলি এইটো মা আৰু দেউতা তাৰ পিছত ভাইট আৰু ভন্টি এজনী আছে। তোমালোকৰ? তোমালোকৰ কোন কোন আছে?